অঁ, তা
অঁ, শুনি আছো ৰ'বা মই। অলপ ভাবি আছো কি বনাও আজি ৰাতি। তি।
অঁ, অঁ, এনে দিনত কি বনাইছিলা তুমি?
হয়, দিনত আমি মানে লাওৰ আগ যি হয় ন লাওৰ আ আগ, আলু, আৰু কঠালৰ গুটি দি কিনে দালি দি কেনে। এইবোৰ চ'ব মিক্স কৰি কিনে শৱজি বনাইছিলে। আৰু মানে অ পটল পটল, আলু ভাজি বনাইছিলে। মানে মা আজি ঘৰতে আছিলে মানে ডিউটি লৈ যোৱা নাছিলে, তে সেইটো কাৰণে মানে বহু ৰেচিপি বনাই আৰু মোৰ মায়ে। তে সেইটো এইটো বনাল, তাৰে পিছতে এ, ম, মাছ আনিছিলে। মাছ ফ্ৰাই আৰু মানে মাছৰ পেটোটো যি থাকে ন এই বোৰ মানে বেঙেনা দি কিনে ফ্ৰাই কৰিছিলে। এইবোৰে বনাইছিল আৰু।
অ', আচ্ছা। মইও আজি এইটোৱে মোৰ মানে মা এতিয়া নাই ন' অলপ গাঁৱত গৈছে।
হয়, কি ক'লা?
কৈছো মোৰ মা নাই ন এতিয়া মানে গাঁৱত গৈছে কামৰ কাৰণে ত' মোকে এতিয়া চব কাম কৰিব লাগে ত' আজি মই এইটো বনাইছিলো কি কয় আ বেঙেনা আৰু বেঙেনাত অলপ আলু দি আৰু চানা যে হয় বুট এইটো দি পিনে চব্জি বনাইছিলো, ভালে হৈছে চব্জি টো আৰু ভাত বনাইছিলো। এতিয়া ভাবি আছো কি বনাও ৰাতি। অ', অ', মানে কি আছে আছে দাদা আছে দেউতা আছে মই আৰু ভন্টি। টি আছো।
হয় হয় তুমিয়ে ডাঙৰ মানে ঘৰৰ। অঁ।
মইতো খানা বনাব নোৱাৰিলে ন', কিহত কিহত চাওঁ জানা ই টউবত চাই চাই খানা বনাওঁ।
হয়, হয়, এইটোতো তুমি ঠিকে ক'লা, মানে বহুত ৰেচিপি আমি ইউটিউবৰ পৰাই পাই যাও, মানে ভালদৰে খানাবোৰ বন বনাব শিকে।
অঁ, মই বহুত খানা বনাব পাৰাই নাছিলো। ইউটিউবত লগাই লওঁ, তাৰ পিছত চব বস্তু আনি ৰেডি কৰি, ইউটিউবৰ পৰাই বনাও। ইমান টেষ্ট টি হয়।
হয় হয় এইটোতো তুমি ঠিকে গ'ল আৰু মেইন কথা চোৱা বনাব মানে আমি চাও ন' যিহেতু চাহ মানে বনাবা টেকনিকো জানিব লাগে তোমাৰ হাতৰ কিছুমান হাততো টেষ্ট থাকে ন'। মানে কি এতিয়া মানে কিছুমান কয় নহয় তোমাৰ হাতত বহুত টেষ্ট বলি তুমি যে তোমাৰ তুমি যিমান বস্তু মই ইমানেই বস্তু লমা তোমাৰ বেছি টেষ্টি মোৰ বেছি টেষ্টি ম তেনেকুৱাই হয় মানে। কোনটো কেনেুৱাকে বনাই সেনেকুৱা টাইপো হয় আৰু। আৰু নিজৰো লৈ কথা আছে তুমি কেনেকুৱা টাইপে দিব বনোৱা হয়। তেনেকুৱাকে ভাল লাগে মোৰ বেছি কৈ টু কণী চবজিয়ে ভাল বনাব পাৰো আৰু।
হয় নেকি, আৰু মই মানে বেছি আলু খাই ভাল প ন' ত' আলু চব্জি বেছি ভালকে বনাব পাৰো। কিন্তু আমাৰ মানে পাপাৰ এইটো ন' অলপ ডায়বেটিছ হৈছে।
হয় হয়, আলুটো খাবা ভাল নহয়
অ', অ', আলু যে খাব নোৱাৰে এইটো কাৰণে কেঁচা চব্জি আনি দিছে এইটো বনোৱাৰ অলপ অলপ প্ৰেক্টিচ কৰি আছো আৰু।
হয় হয় অ' কেঁচা চব্জি খাবলে ভালে হয় মানে কেঁচা চব্জি কেনেকুৱাকে বনাবা যিহেতু তুমি অ' বেঙগনাও খাব নালাগে বেঙগনাটো ব'ৰ বেছিকে ইমান ভালো নহয়। কবাকে গা বোৰ খোজাই ন' সেই বেঙেনাতটো খাব নালাগে যেনেকৈ তুমি ধৰি লোৱা পটল আছে ন এ প-পটলক তুমি অ' চয়াবিন দি কেনে বনাব পাৰা আলুটো দিব নালাগে পটলক চয়বিন দি কিনে এনে বনাই দিবা মানে যেনেকুৱা অ' জিৰা জিৰা আছে নহয় জিৰা, জালুক, এইবোৰ মানে অলপ বটি কেনে মানে মচলা অলপ বটিলে কি হয় বস্তুটো বেছিকে ভাল, অলপে বটিবা কিন্তু টেষ্ট চব হয়নে নহয় আৰু এনে চিম্পুল কে বনালে মানে ভাল নালাগে ইমানকে।
অ' এইটো হয় অ', অ', আৰু চব্জিত মানে বেছি না আদা নহৰু দিয়াৰ পিছত ইমান
হয় হয় এইটো তুমি থাকে কলা, আদা নহৰু দিয়াতটো বেছি ভাল মই তেনেকুৱা কণী চব্জিত ন' মই মছলা নিদিওঁয়েই অকল আদা নহৰু দি কেনে আৰু লাষ্টত অলপ গৰম মছলাটো দি দিওঁ। সেইবোৰো টেষ্টি হৈ যায়, মানে এইবোৰ মোৰ ফেমাচ আছে আৰু কণী চব্জি আৰু।
আৰু এতিয়াতো মোক গৰমত চবচে ভাল এইটো খাই ভাল পাওঁ আলু এইটো কি কয় আলুৰ ভাজি দালি আৰু ভাত।
হয় হয়, এইটোতো হয় মানে নৰ্মেল খানা দিনতো এনেও দুপ পৰীয়া সমেত যিয়ে জানাই নো বতৰবোৰক নৰ্মেল খনাই খাব লাগে দালি ভাত, আলু পিটিকাহক, দালি ভাত, পটল ফ্ৰাই এইবোৰে খালে অলপ ভাল লাগে আৰু ন'। হয়, এতিয়া কি ক কি বনাম বুলি ভাবিছা তুমি?
ছবযি আছে, অলপ এইটো যে ভিনডি হয় ন' এইটো ভিনডিৰ ভাজি অলপ ভাজি দিওঁ নেকি তাৰ পিছত অলপ ৰুটি বনাই দিম, আমাৰ ৰাতি মানে ৰুটিয়ে খাই।
হয় হয় তুমি ঠিকে ক'লা আমাৰো ৰুটিয়ে খাই। হয় আমি এতিয়া কিবা বনাম বুলি ভাবি আছো। চাই
এইটো তোমাৰতে ৰুটি কিমান টাইম খোৱা, আৰু ভাত কেতিয়া খোৱা।
হয় কি ক'লা।
কৈছো ৰুটি কেতিয়া খোৱা আৰু ভাত কেতিয়া খোৱা?
হয় আমি ৰুটি ৰাতি খাওঁ আৰু ভাতটোতো দিনতে খাওঁ।
অ', অ', আমি মানে ৰাতিপুৱাও অলপ ব্ৰেকফাষ্টত
হয় কি কি কি
হেল্ল' অ' ব্ৰেকফাষ্টত দুটা ৰুটি খাই দিন চবে ৰুটি অলপ খাব দুটা ৰুটি ৰাতিপুৱা মান খায়, তাৰপিছত দিনত ভাত।
আৰু ৰাতি আকৌ ৰুটি খাই।
হয়, হয় যদিটো তুমি ঠিকে ক'লা আমিও মানে ব্ৰেক ফাৰ্ষ্টত বেছিভাগ ৰুটিয়ে খোৱা যায়, আৰু মানে কিবা ক'বাত যাব ওলালে। নহ'লে মানে মই ব্ৰেকফাষ্ট নকৰোৱে এনেই মানে চাহ তাহ খাই কেনে এৰো।
অ' মোৰো এনেকুৱা মানে কি কলেজ খোৱাই নহয় বাছত যাব লাগে যে আৰু বাছত গ'লে মাথা চাথা ইমান ঘূৰাই আহ। বেয়া লাগি যায় আৰু আজি
হয় এইটোতো তুমি থিকে ক'লা মানে, বাছত গ'লে মানে ইমান ভাল ন মোকো ভাল নালাগে বেছি বাছত গ'লে। মই বহুত মাথা ঘূৰাই কাৰণে মই অলপ চাহ বিস্কুটহে খাই যাওঁ। সেনেকুৱা বেছি ভাগ বাইকত বেছি ভাল পাওঁ বাইক স্কুটি।
অ' অ' মই অ' বাইক বা স্কুটিখন পৰা বতাহ লাগে ন কিন্তু ভাল লাগে কিন্তু গৰমত ইমান ৰ'দ দিনত। এইটো কাৰণে বাইকত যাব।
ল'ৰা মানুহ চব কৰি দিবা লাগে কোৱা। হেল্ল' অ' কোৱা কি কৰি আছা?
মইতো এতিয়া আনি আছো এতিয়া চ'ব যাওঁ চব্জি চব্জি ক কাটি অলপ ৰেডি কৰিম ৰাতি।
হয় ৰেডি কৰিলো আজিহেতু ৰাতি বনাব পাৰিলো অ' মাটো নাইযয়ে মা থাকিল থাকিলে হৈ আজি হৈ গ'লা হয় ন মা থাকিলে তুমিতো নোবোনোৱাই চাগে।
নাই নাই মা থাকোতে মই কামেই নকৰো। এনেই ঘৰৰ চৰৰ বিছনা ঠিচনা ঠিক কৰো। বিচনা চিচনা ঠিক কৰি ঝাৰু লগাই দিওঁ। নহ'লে আৰু একো কাম নাই মোৰ।
হয় এইটোতো তুমি থিকে ক'লা মাহটো থাকিলে মাহতে কৰে এ আৰু। তেনেকে এনে তুমি কি কৰি আছা মানে, হয়।
কোৱা অ' মই তেতিয়া এনেই কৈছো যে এ অ' অ'
এনে বনোৱা ন মানে ভাতটো তুমি নবনোৱা মা থাকিলে ন। মই এনেকুৱাই মানে বা হতে থাকিলি মই ভাতবোৰ নবনাও এনেই খানা চানা মই নবনাও। বাই চান্স কেতিয়া মানে খঙত থাকিলে মানে আমি বা - তুমি কৰিব লাগিব দি কেনে ন একে তেনে কৰিব দিয়ে আৰু তেনেকে অলপ চঅলপ হৈছে বাৰু আৰু মানে বা মোৰ দুটা আছে মানে সিহঁতে মানে এটাই দিনত বনাই এটা ৰাতি বনাই। আৰু বাই চান্স কিছুমানে মানে খং কৰিলে মায় মানে মোকো বনিব দি বনাব দিয়ে ন মানে মই। কেতিয়া হিচিব বুলি কয় ন তে সেইটো কাৰণে অলপ বনাব দিয়ে হয়। মানে শিকিবতো লাগিব ন জীৱ - ত মানে চবে বনাই ন মই ময়ো বনাব লাগিব সেনেকোৱাকে তাৰপিছত মই এনে কণী চব্জি বন ও আৰু মানে পাৰিলে মানে কণী চব্জি অলপ ভাল হয় আৰু মোৰ পৰা তে মই কণী চবজি বনাও আৰু এনে ডালি ভাত, আলু পিটিকা এইবোৰ বনাবা জানো, ইমান কিয় - বনাব নাজানো মই, আৰু তুমি বেছি কি খাই ভাল পোৱা? মাছ, মাছ - মাংসৰ পৰা বেছি কি খাই ভাল পোৱা তুমি?
মাছ খাই বেছি ভাল পাওঁ।
হয় হয় মাছটো, কি মাছ খাই ভাল পোৱা?
ৰৌ মাছ।
ৰৌ মাছ অ ৰৌ মাছো বহুত টেষ্টি হয়, ৰৌ মাছ এনেই তুমি কি কি দি বনোৱা ৰৌ মাছ
এইটোতো মানে ৰেচিপিটো মই নাজানো মায়ে বনাই ন বেছিভাগ এইবিলাক বস্তু। -টো তেতিয়া আনে ন নন-ভেজ তেতিয়া মায়ে বনায়।
হয়, তুমি নচোৱা নেকি তোমাৰ মায়ে বনোৱা সময়ত এনে। অ' মানে এনেটো ৰৌ মাছতটো মানে ভোল, ভোল, জিকা দিয়ে বনাব লাগে।
অ' অ' নাই মানে কি আমাৰ ঘৰত, ঘৰত যেতিয়া নন ভেজ বনাই ন, তাই তেতিয়া বনাই। তাতে কিবা আলু আৰু বেলেগ চব্জি নিদিয়ে।
অ' মানে চব্জিবোৰ দি লব লাগে, মানে ন মানে দি চাবাচোন বহুত টেষ্টি মানে কেতিয়া চমস- ইছলাম ফুড তো খাব লাগে, ইমানো খাব নালাগে, কলো ন মানে এনে ভল মানে- মানে মাছটোক ন বেছিকে ফ্ৰাই কৰিবা হা, ফ্ৰাই কৰি মানে- এতিয়া অ প্ৰথম ফ্ৰাই কৰিব অৱশ্যে ভোল দি কিনে, মানে ভোল - চল ভোলো যেনে- আঞ্জা বনাই ন ভোল, আলু যেনেকৈ আঞ্জা যেনেকৈ বনাই ন লাষ্টতে মাছ দি দিবা। মাছটো লাষ্টটত দি দিবা মানে যেতিয়া ভোল, জিকা দি খেনে পান ঢালি দিবা। পানীত দিয়া লগে লগে মাছ ফ্ৰাই যে কৰিছিলে ন সেইটো ঢালি দিবা, ঢালি দিয়াতে- কি হয় মানে মাছৰ অলপ টেষ্টটো মানে তাতে যাব ন সেইটোৰ কাৰানে ভাল হ'ব তেতি - তেতিয়া মান খাব লাগে এনেকুৱাকে।
অ এনেই মই কিন্তু, এইটো ফ্ৰাই মাছ খাই ভাল পোৱা নেকি?
হয় ফ্ৰাই মাছটাই ভাল পাও, ভালেই লাগে। মইতো বেছিভাগতো ৰৌ মাছটো বহুত কাটা থাকে - নহলে কিন্তু টেষ্টিটো ৰৌ মাছ টেষ্ট লাগে আৰু আৰু তুমি চব্জিত দি কেনে - খোৱা মাছতো এই ৰৌ মাছ, ভাঙন মাছ এইবোৰে হয় মানে- চবজি দি খাবলে, আৰু ন মানে চান্দা মাছটো এনেকুৱা মছলা সানি - বনাই আৰু মছলা ফ্ৰাই কৰিয়ে বনাই তেনেকুৱা। মানে এইবোৰ আৰু মই কিন্তু কচ মাছ মোৰটো বছি ভাগ - কচ মাছ ভাল পাওঁ যিহেতু কিন্তু কচ মাছত তেল আছে ন, মই - তেল বস্তু খাই বেছি ভাল লাগে আৰু।
তেলত দিলে আৰু ভাল লাগে।
হয় আৰু মজা লাগে তেল - চেল দি কেনে খাই তুমিনো তেল বস্তু বনাই মানে বনাই পইছা নে এনে পুৰি - চুৰি হয়। বাৰু এইবোৰ।
পাৰো অকণ এই টিপিত পিঠা - চিঠা যে বনাই তেল পিঠা বিলাক বনাই পাইছো ভালে লাগে খাই, খাইয়ো ভাল লাগে, আমাৰ তেলৰ- বহুত ভাল পাওঁ মানে চবে কয় যে গৰমত ইমান তেলৰ বস্তু খাব নালাগে ন।
হয় হয় সেইটোতো হয় তুমি আমিও মই বেছি ফুৰি বেছি ভাল পা ন কিন্তু মায়ে নবন মাই যিহেতু গৰমত ন গৰমৰকাৰণে এইবোৰ তেলৰ বস্তু বনাই ইমান ভাল নহয়। আৰু খাবও নালাগে আমাৰ নিজৰ মানে স্বাস্থ্যৰ কাৰণেও বেয়া যিহেতু তে গৰমত এনে আমাৰতো গোটেই ঘামেতে গুচি যায় ঘাম বোৰ ইমান আহে মানে। আমি ইমাৰ ঘামাই যাওঁ ৰ'দৰ ৰ'দ আহিলে সেইটো কাৰণে।
কিন্তু যেতিয়া ৰাতিপুৱা কেতিয়াবা কলেজ যাব থাকে ন তেতিয়া মই পুৰি নহলে পালাঠা চাহাৰ লগত খাই যাওঁ।
অ অ এইবোৰতো নাস্তা বনাই ন ৰাতিপুৱা সময়ত মানে হ অলপ খাব খালে নাই এনে খাব নালাগে আৰু ক ব আৰু নচপৰি পৰাঠাতো অলপ তেল লগা সালে বনাই ন আপোনাৰ মানে ৰাতিখন বেছি পুৰি নাখাবা পুৰি খালে মানে ইমান ভাল হয় আৰু।
আচ্ছা অ এইটোও কথা হয় বাৰু। দিয়া আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল।
হয়, হয় ঠিক আছে দিয়া অ' ওৱেলকাম।